অ', কি কৰিছা?
এইয়া আছোঁ, তুমি কি কৰিছা?
মইয়ো আছোঁ এনেই বহি।
আতছা।
অকমান এই পথাৰৰ ফালে আহিছিলোঁ।
অ', অ'।
মানে হেৰি, এই খেতিৰ কাম চলি আছিল যে।
উম, উম।
সেইকাৰণে বাকী খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলোঁ, তুমি কৰিলা?
এই দুপৰীয়া ভাত খোৱা, তাপা খোৱা নাই আৰু।
উম, উম, উম, উম। তেওঁ ঘৰত চবৰে এনে ঠিকে আছে ন?
উম, ভাল, ভাল অ', তোমালোকৰ ভাল?
উম, ভাল ভাল ভাল, তাৰপা বাকী কোৱা।
বাকী সেইয়াই আৰু এতিয়া খেতি কামতে লাগি আছো। নাই এনেই বহি আছো। তুমি তাৰপা তোমাৰ হোৱাটছআপ ষ্টেটাছ দেখিলো।
অ'-অ'।
সেইটো কাৰণে দেখি পেলাই বোলো মনত পৰিলে বোলো খবৰ এটা লওঁচোন।
উম ভালেই কৰিলা আকৌ।
তোমালোকৰটো খবৰ খাতি নায়ে আৰু।
এ কি খবৰ খাতি ল'বা মানে তোমাৰ পৰীক্ষা হ'ল তাৰপিছতে ইটো সিটো নুগুচেই নহয় আৰু মানুহৰ মাজতে গা বেয়াও হ'ল মোৰ অসুখ তাৰ পৰা এতিয়া অকনমান ভাল যেনিবা।
উম, বাকী মাহঁতৰ ঠিকে আছে নে।
মাহঁতৰ ঠিকে আছে- ঠিকে আছে।
বুজি পাইছো।
বাকী এতিয়া ব্যৱসায় বাণিজ্য কিবা ফিচাৰি এটা তুমি মাছ জিয়াম বুলি কৈছিলা যে কৰি লা নেকি।
ব্যৱসায় বাণিজ্য হোৱা নাই ৰ'বা।
উম, ফিচাৰীটোৰ কথা কি কৰিলা।
সেইটোৱে বাৰিষা এতিয়া মাছৰ ছিজন আহিছে এতিয়া মাছ এৰিম আৰু।
উম উম-উম।
তাকে বাকীখিনি আৰু আগবাঢ়িব লাগিব আৰু।
গম পাইছো অ' তাৰপা ধৰি লওক কিমান মানে কি কিমান বিঘাৰ ভিতৰত কৰিম বুলি ভাবিছা।
মোৰ ফিচাৰীটো তোমাৰ আ প্ৰায় দুবিঘা মানেই হ'ব চাগে।
উম- উম গম পাইছো অ'।
তাতে ধৰা এতিয়া মাছো দিব লাগিব অলপ ভাল- ভাল মাছেই দিব লাগিব।
উম-উম।
ধৰা এই এনেকুৱা ৰৌ, বাহু।
অ'।
গ্ৰাছ কাৰ্প তেনেকুৱা ধৰা মাছবোৰ দিব লাগিব।
গ্ৰাছ কাপটো খায়নে মানুহে।
খাই- খাই কিয়।
মানে খাই নে মানে কি আৰু সেইটো বোকা- বোকা গোন্ধ এটা যে আহে আমাৰ ইয়াত দেখোন নচলে সেইবোৰ।
মানে গ্ৰাছ কাৰ্পটো কি হয় মানে সি গ্ৰাছ মানে ঘাঁহ মানে সি ঘাঁহ খায় মানে।
উম- উম সেইটো বুজি পাইছো কিন্তু মানে
কিন্তু বোকা-বোকা গোন্ধ চব- চব চিজনতে এই বাৰি ষা চিজনত বোকা গোন্ধটো নাহে সচৰাচৰ, বোকা গোন্ধটো আহে তোমাৰ এই খৰালি- খৰালি মানে কি হয় যেতিয়া মানে পানীটো শুকাই যায় পানীতো শুকা কমি গ'লে মাছ টো মানে কি হয় তোমাৰ আ ঘূৰিবলে জেগা বেছি নাথাকে ন। সেই মানে বোকা চবফালে ধৰা বানপানী শুকাই যোৱাৰ লগে- লগে অলপ বোকা হৈ যায়। সেইকাৰণে মানে বোকাৰ স্মেলটো আহে বা কী এনেই বোকা গোন্ধ সচৰাচৰ নহয় বাৰু। সেইয়াই মানে কিন্তু চব মাছ একেলগতে দিব নোৱাৰি ধৰা এতিয়া বৰালি মাছ হওক বৰালি মাছ চব মাছৰ লগত বৰালি মাছ যদি দি দিয়া তুমি, বৰালি মাছে মানে সেই বেলেগ মাছৰ পোনাবোৰ খাই দিয়ে।
উম-উম।
বৰালি মাছ দিব নোৱাৰা, চিতল মাছ দিব নোৱাৰা। তাৰ পৰা ধৰা হেৰি এইবিলাক আৰি চাৰি এইবিলাকতো দিব নোৱাৰি এইবিলাক তুমি এক্সট্ৰাকে দিব পাৰা। বোলে এক্সট্ৰা-এক্সট্ৰাকে পুখুৰী আছে তোমাৰ
উম উম
পুখুৰীত বোলে অকল বোলে বৰালি আৰি তেনেকুৱা ধৰণৰ মাছ। তেতিয়া দিব পাৰা। কিন্তু ধৰা চব মিক্সকে দিলে মানে কি হয় তোমাৰ অ' মাছটো খাই দিয়ে বৰালি মাছে।
উম উম গম-
আৰু যদি পুৰা, পুৰণা পুখুৰী হ'লে তোমাৰ তাততো আৰু পোনা দিবলৈকে ভয়, প্ৰায় মাছে মানে খাই দিয়ে ডাঙৰ মাছে ন' বেছি সৰু পোনা দিলে, সেইটোয়ে হয় মাছে খাই দিয়ে। অলপ ডাঙৰ চাইজৰ হ'লে মানে থাকে আৰু
উম গম পাইছো অ'।
বাকী আজি দেউতা গৈছে?
উম, গ'ল, গ'ল, গ'ল আজি গ'ল। তোমাৰ সোমবাৰৰ পৰা ৰেগুলাৰ শনিবাৰলৈকে পুৰা ডিউটি থাকেই নহয়। সেহে, আমাৰ ইয়াত, কোৱা?
কোৱা কোৱা!
আমাৰ ইয়াত মানে সেই তোমাৰ তেনেকে মাছৰ ফিচাৰি-চিচাৰি বুলিবলে নাই সেইকাৰণে ব্যৱসায়-বাণিজ্য কথা ভাবিবলৈও অকণমান দিগদাৰ হয়। এতিয়া গাঁওৰ জেগাবোৰত তোমালোকৰ সুবিধা
সুবিধা অ' সেইটো হয় বাৰু।
উম আৰু তোমালোকৰ সেইখিনি সুবিধাও আছে। দিয়াচোন যে ঘৰতে
এনে মাজতে জীয়াইছিলা নহয়, কি, কি মানে ধৰি লোৱা কেনেকুৱা কি হ'ল?
আ'এই আগতে তোমাৰ ম' মোৰ এতিয়া যিটো মই মানে ধৰা খান্দিছো এইটো মানে এইফালে পথাৰৰ ফালে মানে। আগতে আমাৰ ঘৰৰ বাৰীতে থকা পুখুৰীত আছিলে।
উম উম
তাতো মানে ধৰা হেৰি যে ইমান মানে তাত লাগি- থকা নহয় আৰু মানে মাছটো আৰু বছৰত মাছ দিয়া হয় আৰু এবছৰে দুবছৰে মাছবিলাক থাকে আৰু ডাঙৰ ইমান ডাঙৰো নহয় ইমান সৰু নহয় ধৰা দুই আঢ়ৈ কেজি তেনেকুৱা ভিতৰত থাকে আৰু
উম, উম, উম
তাৰপৰা তোমাৰ হেৰি এইটো কি কয় তেনেকে আছে ঘৰত, ঘৰৰ বাৰীৰ পুখুৰীতো আছে বাৰু এতিয়াও
উম উম
তাত তোমাৰ হেৰি, মাছ এইবাৰ দিয়াই হোৱা নাই। মানে এইটোতে দিয়া, সেই দিয়ে- মানে দিবলে হেৰি কৰিছে যে, দিম আৰু দুইটাতে দি- ম আৰু দে, তাতো অলপ দিব দি দিব লাগিব।
সেইটোৱে দি দিবা। উম আৰু নহয় ঘৰতে কেতিয়াবা জিয়ণীয়া মাছ কেইটা খাবও লাগে।
খাব লাগে অ'।
কোনোবাই আজিকালি দেখোন কিনিবলৈ গলে চব চালানী। আৰু তুমি ঘৰৰ মাছ কিটা, সেইটোৱে মানে কি এতিয়া ঘৰৰ মাছ কি- টাও আৰু এতিয়া বিশেষকে দেউতাহঁ, মাহঁতে এতিয়া ঘৰৰ মাছ-চাছ অকণ হেনেকে জিয়নীয়া মাছ-চাছ অকণৰ জোল-চোল বিলাক খাবও লাগে নহয়।
উম উম, হেৰি তোমাৰ আজিকালি, হা হা? উ'ম। পাবলৈ নাথাকো। হেৰি, এইটো কি কয়? তোমাৰ আজিকালি মাছকো তোমাৰ ইউৰিয়া দিয়ে নহয়। পুৰা সাৰ দি মাছ একদম পটকে ডাঙৰ হৈ যায় সাৰ পাই।
এতিয়া তোমাৰ এই যে তোমালোকে কথাটো কৈছো এনে দেই মানে। তোমালোকে এতিয়া গাঁওৰ জেগা বিলাকত যে মাছতো যে ধৰে- ধৰি পেলাই তোমাৰ এই মানে দিয়াৰ পাছত কি কৰে? তোমাৰ এই আমাৰ যে ইয়ালে যে আহে বা ধৰি লোৱা এনেকে বৰফতহে মাছটো ভৰাই আনে গম পোৱা নাই। গোটেই বৰফ ওপৰতে মাছটো ওফন্দি থাকে মানে, তুমি খাব নোৱাৰা মানে। কি ক'বা? আৰু আৰু সেইবোৰ খালেওঁ মানুহে বেমাৰহে হ'ব।
সেটো হয়। অ'।
তেনেকুৱাত মানে বহুত কথা আহি যায়। আকৌ।
আহে। অ'। তুমি লোকেল মাছ পাবলৈ হ'লে তুমি গাঁৱলৈ আহিবই লাগিব। গাঁৱতহে পাবা তুমি মাছ কেতিয়াবা ধৰা ঘৰত, কেতিয়াবা ধৰা ঘৰত কিবা কিবি যদি অনুষ্ঠান হয়য়ো।
উ'ম।
এই গাঁৱৰ পৰাই মানে মাছবোৰ ল'ব লাগে হয়নে।
সেইটোৱে।
আৰু তোমাৰ গাঁৱৰ মাছটো তোমাৰ কি হয়? পুৰা ভেজাল মানে ভেজাল নাথাকে ন। ত, হেৰি মাৰ তোমাৰ ফ্ৰেছ মাছ পোৱা যায়।
উ'ম, উ'ম।
আজিকালি ধৰা মাছ এনেকুৱা মাছ পাবলৈকে নোহোৱা হ'ল আৰু
উ'ম, উ'ম।
চালানী মাছৰে তোমাৰ এ! মাছ তোমাৰ এনে সঁচৰাচৰি মাঘৰ বিহুৰ টাইমত মাছ ওলাই। লোকেল মাছ তেতিয়া ওলাই আৰু কিন্তু এনেই তোমাৰ লোকেল মাছ। প্ৰায়ে মানুহে নোপোৱাই হৈছে।
উ'ম।
এনেকে ধৰা ওচৰতে গাওঁ ভূয়ে পোৱা যায় আৰু বাকী তোমালোকৰ গাঁৱৰ ঘৰত মাছ পুখুৰী আছে নাই?
গাঁওৰ ঘৰত তোমাৰ পুখুৰী আছে। কিন্তু সেই মাজতে খুৰাই ফিচাৰী এটাও খুলিছিলে। কিন্তু কি হ'ল? তোমাৰ এই এ! মাছ বোৰ মৰি মৰি যায় আমাৰ মাহেকনত ইমান মানে ভাল কিবা এটা নাপায়। মানে পৰিৱেশটোৱে নেপায় ন নে কি? এই এইবোৰ এতিয়া কিবা এটা হয় আৰু চব সেইটো কাৰণে মানে এবাৰ খুৰাৰ খুব লষ্ট হ'ল।
জংঘল আছে মানে কি হেৰি নেকি বাৰু চাৰিওফালে গছ গছনি বেছি হেৰি আছে নেকি?
অ', তেনেকুৱা।
গছ গছনি বেছি হলে মানে কি হয়, তোমাৰ এ কিছুমান গছৰ পাত পানীত পৰিলে। সেই পাতখিনিয়ে পানীখিনি অলপ পানীখিনিত মানে পৈজনৰ সৃষ্টি কৰে। কিছুমান গছৰ পাত হওঁক। গুটি হওঁক তাৰ পৰা তোমাৰ সেইখিনিয়ে মানে পৈজন সৃষ্টি কৰে। তেতিয়াই মাছখিনি মানে বেমাৰ লাগি মৰে। আমাৰ তেনেকে মানে কি হয়? তোমাৰ। এই হেৰি মই আমাৰ পুখুৰী পাৰতে মানে ঘৰৰ যিটো ভেটি মানে হেৰিৰ তোমাৰ বাৰীৰ পুখুৰী তাতে পাৰত। তাৰমানে শিলিখা গছজোপা আছে। মানে কি হয় তোমাৰ শিলিখাবোৰ যেতিয়া পাতবোৰ মানে বতাহত যেতিয়া পাতবোৰ চব মানে পানীত পৰে মানে তাৰপা শিলিখা চিলিখাবিলাকো পৰে পানীত সেই বস্তুটোৰ পৰা মানে অলপ হেৰি হয় আমাৰ প্ৰব্লেম হয় পুখুৰীটোত
গম পাইছো
গছ গছনি থাকিব লাগে পুখুৰীৰ পাৰত তেতিয়া ধৰা মাটিতটো নখহে মানে ভেটিটো মানে বাউণ্ডৰীটো ভাল হৈ থাকে কিন্তু ই ভালো থাকিব নালাগে অলপ মানে চাফ চিকুণ মুকলি হৈ থাকিলে ভাল আৰু
উম তাকে সে তোমাৰ আমাৰ সে তেনেকুৱাই হ'ল চাগে কিবা এটা নাজানাওতো বোলে ইমান সেইবোৰত উম বৰকে লাগি থাকিবও নোৱাৰি
বুজিছো বুজিছো
তোমাৰ তেতিয়া পঢ়ি আছিলে তাৰ পিছতে পঢ়ি থাকোতে তোমাৰ এনেকুৱা একুৱা হয় ওলাই গুচি যায় আমাৰতো কোনো বাকী আৰু ককাই ভাই গোটেই কেইটা ধৰিলে বেলেগে বেলেগে হ'ল আৰু চব ধৰি লোৱা আমনি নিজৰ নিজৰ কামক লৈ ব্যস্ত সি অকলশৰীয়া সি এনেকুৱা হয় ৰাতিপুৱা ধৰি লোৱা গুচি গল আইতা থাকিলে আইতনো কিন্তুও চাব
তাৰ পিছত ধৰি লোৱা আহি পাইহি আহি পোৱা পাছতে অকনমান লাগে মানে বাৰীতো ইটো সি ক তাৰ পৰা চাকৰি পালে স্কুলত তাৰ পৰা চাকৰি ফালত চাকৰিত লাগিলে তাৰ পৰাা কনো সেবোৰত লাগি থাকিবলৈ সময় হব
বুজিছো অ
তোমাৰ কি হয় কাম বন্ধ নাথাকিলেও সেই সেই সময়ছোৱাত তোমাৰ লাগি থাকিব পাৰে কিন্তু বিশেষকে চাকৰি বাকৰি হৈ যোৱাৰ পিছত বা পঢ়া শুন থাকিলে লৰাবোৰ সেই কাম বোৰত লাগিবলৈ অকনমান সময়ো নিমিলে যে
উম হুম হুম
সেই তাৰ ক্ষেত্ৰত মানে অকণমান তেনেকুৱা হ'ল তাকে তুমিহে ভালকে তুমি তাকে চাই লোৱা চাই যদি তুমি কেতিয়ালে কি তেনেকে হে কৰা কৰিবা
তাকে হেৰি মানে কি কিছুমান কথা ভাবিলে মানে আগবাঢ়িবলৈ ভয়ো লাগে মানে কিছুমান হেৰি কিছুমান ধৰা এতিয়া ভাবিলে ভয় লাগে তাৰপৰা মানে মনো যায়
নাই নাই চিন্তা নকৰিবা ঠিকে আছে চব ঠিক হব দিয়া তাৰ পৰা বাকীে বাকী কি ভাল ভাল দিয়া মই সেই তাকে মই বোলো ভালে কৰিলা ফোন কৰিলা খবৰ
উম নাই বোলো এনে খবৰ এটা লওঁ বোলো এনেই বহি আছিলো
তাকে তাকে ভালে কৰিলা আকৌ আকৌ কৰিবা দিয়া কেতিয়াবা মও সেই মায়ে মাতি আছে
তাকে যাওঁ অকমান মাক লাগি দিমগে দেই ঠিক আছে দিয়া অ অ হ'ব